পিছেনে, অহ এয়া আছো এনেই।
উম গা ভালে আছে?
উম, গা ভালেই মানে এতিয়া অলপ দুদিনমান গা বেয়া আছিলে ভৰি চৰি বিষ হৈ আছিলে এইবিলাক। ককালৰ বিষ, ভৰি বিষ, এতিয়া অকমান দৰব পাতি খাই অকমান ৰেষ্ট লৈছো।
এনে এনে এনেই কিবা অহ মানে সেইটো আগৰ পৰাই আছে।
নাই আগৰে অলপ অ মোৰ আছে প্ৰব্লেম কঁকালৰ বিষৰ মানে ইচ ানে কাৰ কঁকালৰ বিষ হয় তাৰপাছতে এই অলপ দিন মানে গেছৰ অ হেৰি হৈছিল যে অলপ উম মানে গেছ পাবলৈ দিগ তাৰ যে, আজিকালি
অহ
ত' লাইন বহুত দেৰি লাইন, অ', বহুত সময় মানে এজেঞ্চিত গৈ মানে লাইন ধৰি গেছ আনিবলগীয়া হৈছিলে চিলিণ্ডাৰ, এই দুঘন্টামান থিয় হৈ থাকিলোঁ। তাৰপিছতে বিহুৰ বতৰ আছিলে ঘৰত আহি এইবিলাক থিয় হৈ থিয় হৈ পিঠা-পনা বনালো অঅ বহুত সময় মানে থিয় হৈ থিয় হৈ কাম কৰি থকাৰ কাৰণে বিষ
বেছি হ'ল ও, হয় দিয়া। এতিয়া অকণ ভাল পাইছা।
উম, এতিয়া আৰু দুদিন মান ৰেষ্ট ললোঁ।
অ', অ', হত ৱাটাৰ সেক উম, হত ৱাটাৰ সেকটো ল'লে ভাল হয়। এনে, হেৰি সানিছা নেকি স্প্ৰে? কিবা লগাইছা।
উ নাই নাই সেইবিলাক লগোৱা নাই। ময়‌ই নাৰ্ভৰ দৰৱ খাইছো। উম কেলচিয়াম, এইবিলাক খাইছোঁ। কেলচিয়াম দি, ভিটামিন এইবিলাক খাইছোঁ। তাৰ পিছত, বিষৰ দুটামান খালোঁ।
এই আঁঠুটো ধৰা, বা নিজৰে ধৰা, থিয় হৈ থাকিলে গেৰুৱাটো বিষ হোৱা, সেইটো ওজন বঢ়াৰ কাৰণে হয় নে, নে কিবা বিষৰ কাৰণে হয় বাৰু? মোৰ কেতিয়াবা তেনেকুৱা লাগে, মানে, থিয় হৈ থাকিলে গেৰুৱাটো যেন মোৰ বডিটোৰ ওজন টো, মই যাবও পাৰা নাই। ভৰিখনত তেনেকুৱা লাগে
আচলতে, বহুত সময় থিয় হৈ থাকিলে, মানে, সেইটো হয়। মানে, এ, বডিটোৱে, অ', কি, ভৰিটোৱে, মানে, গোটেই গাটোৰ ভৰটো সহি থাকে ন? সেইটোও হয়। আৰু তোমাৰ, এইবিলাক ভিটামিন ডেফিচিয়েঞ্চি হ'লেও হয় নেকি? যেনে কে কেলচিয়াম কমিলে বা ডি ভিটামিন কমিলে, বা অন্য মেগনেছিয়াম, কিবা-কিবি, অ', তেনেকুৱা ধৰণৰ কাৰণেও হয়। কিন্তু, তোমাৰতো ইমান ৱেইট বেছি নহয়। যিবিলাক মানুহৰ ৱেট বেছি থাকে
অ', ৱেইট বেছি নহয়, কিন্তু, মানে এই সদায় নহয় দেই। মই, মানে, বহুদিনৰ মূৰত, মানে, এই দুদিনমান তেনেকুৱা লাগিছে। মোৰ মানে, থিয় হৈ থাকিলে, অলপ সময় থিয় হৈ থাকিলে, মোৰ, মানে, এনেকুৱা লাগে, মোৰ ভৰিখন, মানে, ৱেইটটো, বডিৰ ৱেইটটো ল'ব পৰা নাই। অৱস লাগে, সেইটো কি ভিটামিন ডিৰ ডেফিচিয়েঞ্চি যেনহে লাগে, কিন্তু
সেইটোও হ'ব পাৰে। আৰু, এই, মানে, এ, এটা এজৰ পিছত আমাৰ, হেৰি হাঁড়বিলাক, এই এইবিলাক, হেৰি, হয় ন, খে, খয় যায়। তোমাৰ বাৰু সেইটো হ'বলৈ হোৱা নাই এতিয়া। আঁঠু-চাঁঠু, মানে বিলাক অষ্ট্ৰীয়প্ৰৰেছিচ বুলি হৈ যায় হাড় হৈ যায় অ', সেইবিলাকৰ কাৰণেও হয়।
নেকি গোটেই ক'ত কি আছে, চেক আপ কৰিলো এগালমান ওলাব নহ। সেই আমুকটোহে নে?
নোলাই নোলাই নোলাই এগালমান নোলায়, সেইটো কৰিলে ভালহে। তোমাৰ কিবা এটা থাকিলে মানে এতিয়া সদায় এটা এটা কৰি থকাতকৈ
উম, তাকে আৰু কিমানো ভাগ লৈ-লৈ কৰিম ন! ইটো ভাগ কৰিম সেইটো ভাগক কয়িম মানে মনতো নাথাকে, কিনু কৰিছোঁ
অ সেইকাৰণে হুল বুদ্ধি কৰি ললে ভাল বছৰত এবাৰ আচলতে কৰিবই লাগে হ'ল
অ হয়তো কৰিব লাগিব নেকি
ওলাই যায় যে সেই
উম, উম এনে ধৰা মই থাইৰতো চুগাৰটো হিমগ্ল'বিনটো এনেকৈ চাই থাকো আৰু তিনি চাৰি মাহৰ মূৰত। তোমাৰ চুগাৰ টেষ্টটো মাহে মাহে কৰা নে?
উম মাহে মাহে নকৰো ছমাহ মানৰ মূৰত কৰো। চ আৰু কেতিয়াবা গা চা বেয়া লাগিলেও কৰিবা এইবাৰ বিষ চিষ মতে কৰিছিলো নাই চুগাৰ বাৰু ন ঠিকেই আছে মোৰ আচলতে কেলচিয়াম কমে। গম পাইছোঁ উ আৰু ডি ভিটামিন কমে। তাৰ পিছত এই ভৰিবিলাক এযে কামোৰণি ধু কোত কুট থাকে কামুৰি থাকে সেইটো মানে মেগনেছিয়াম কমাৰ কাৰণে হয় বুলি ক'বাত পঢ়ি পঢ়িবলৈ পাইছিলো। ত' এবাৰ মই তেনেকে মাৰ টেবলেট খাওঁতে ভাল হৈছিলে।
মানে নিজে খাইছা নে দক্তৰক সুধি পেলাই খালা?
এই আগতে বহুত দিনৰ আগতে এজন ডা মানে গোটেই তেনেকে কওঁতে বহুত কিবা কিবি টেষ্ট কৰিব দিছিলে তাৰপিছত টেষ্ট বিলাকত চব নৰ্মেলে ওলাইছ ওলোৱা কাৰণে তেওঁ মানে পিছে মেগনেছিয়াম থকা এটা টেবলেট দিছিলে। অ সেইটো খাও সেইটো মানে মই খাই আছিলো। ি ভাল পাল এ দিলো যেতি এতিয়া মানে উ কি কি হৈছে এতিয়া মানে মই নিজে ধৰিব পৰা নাই। গা টো হে টেষ্ট কৰালো বাকীবোৰ কৰোৱা নাই আগৰ দৰৱ বিলাকে খাই এতিয়া আচলতে সেই ৰেষ্ট ললো যে ৰেষ্ট ললো আৰু শেষ লোৱ লওঁতে মানে ভাল পাইছো। এ এই আকৌ এই এইটো মেগনেছিয়ামৰ এ টেবলেটটো আনি কিনি আনি খাম বুলি ভাবিছোঁ আৰু এতিয়া এইকেইটা খাই লওঁ। অলপ আকৌ টে খাই দিব লাগিব।
মোৰো আগতে আজি তিনিবছৰমানৰ আগত মানে ইমান ভাগৰ লাগে অৱস লাগে ন মই এনেই খোজকাঢ়িলেই মোৰ টোপনি ধৰে মানে মই শুই থাকোঁ। দিনতো দহটামান বজাত মই মানে এনে বিচনাখনাতে পৰিবও লাগে এনে টোপনি যাওঁগে কেতিয়া টোপনি যাওঁ কিমান সময় যাওঁক সময় নয় তাৰ পিছত সেই ড্ক্তৰক দেখালো। কিবাকিবি টেষ্ট দিলে, টেষ্ট দিয়াৰ পিছত ভিটামিন ডি নাই বুলি ক'লে, ভিটামিন ডি দিলে ভিটামিন বি কমপ্লেক্স দিলে আৰু এনেকৈ কিবা কেইটামান দিছিলে। বি কমপ্লেক্সটো খোৱাৰ পিছত মোৰ মানে এনেকুৱা লাগে এনাৰ্জি হৈ থাকে বদিটো মই মানে যেন একদম একো ৰখিয়েই নাথাকো মানে যেন গৈয়ে থাকিম এনেকুৱা লাগে, গাটো মানে ইমান সতেজ লাগি থাকে। উম, তাৰ পিছৰ পৰা নাই নাই নাই-নাই-নাই এই দুদিনমানৰ পৰা মই আকৌ সেই তেনেকুৱা লাগিছে খুব ভাগৰ ভাগ ৰ লাগি থাকে।
অ', তাৰমানে তোমাৰ চাগে সেইটো, অ', এই বি কমপ্লেক্সটো তেনেহলে হ'ব ফৰে।
উম, এতিয়া মানে সেই তেওঁ মই ভাবছোঁ সেই তেওঁ সৰু-সৰু দৰৱ দিছিলে বি কমপ্লেক্সৰ। এ কি দিছিলে এতিয়া প্ৰেছ প্ৰেক্ৰিপশ্যনবিলাকো মানে অ'ত-ত'ত পৰি আছে নহয় ভালকৈ নাই-নাই থোৱা। এতিয়া মানে প্ৰেছক্ৰিপশ্যনখন বিচাৰিব লাগিব। সেইটো দৰৱহে খাম বুলি ভাবিছোঁ মনতে।
অ, অ, খাই চাব পাৰা সেইবিলাক ভিটা ভিটামিনৰ অ,
কিছুমান কেচি কেতিয়াবা কিছুমান ডক্তৰৰ মেডিচিন বৰ মানে ভাল কাম কৰে।
অ, অ, হয়-হয় সেইটো হয়। কিছুমানে মানে একদম মানে বেমাৰটোৰ পুৰা ধৰিব পাৰে কিছুমানে নোৱাৰে।
হৈছে কিন্তু কেতিয়াবা কিছুমান ঔষধ খাই খাইয়ো ভাল নহয়। আকৌ বেলেগ ডক্তৰ তাত যাব লাগে।
হয়-হয় সেইটো হয়, কিছু আৰ মানে এতিয়া কিছুমান বহুত এক্সপেৰিয়েঞ্চ থকা ডাক্তৰ থাকে যে। সেইটো মানে ভালকে জানে মোৰ সেই মেগনেছিয়াম থকা সেইটো খাওঁতে বহুতখিনি ভাল পাইছিলোঁ। তাতে মোৰ প্ৰব্লেমতটো আছে। আছেই যে এইটো মানে ই প্ৰব্লেম সেইকাৰণে মই অলপ বেছি কাম চাম কৰিলে থিয় হৈ থাকিলে যেতিয়া ভাল হয় ভাল পাই থাকো। পাহৰি যাওঁ যে।
অ, অ, অ সেইটোৱে তলমুৰকে থাকিলে মোৰো হয়, মোৰো স্পন্ডেলেটিজ আছে। এই মেচিন-চেচিন চলোৱা কাম। কৰোঁ যে বেছি সময় থাকিলে ডিঙিটো। মানে একদম ছিগি যাওঁ তেনেকুৱা টাইপ লাগে মানে বৰ দিগদাৰ পাওঁ। আকৌ গাৰুলৈ শু শুব নোৱাৰো গাৰু শুলে মুৰতো কিবা গধুৰ গধুৰ লাগে মই গাৰু আঁতৰাইহে শুওঁ।
অ, অ-অ মই আকৌ গাৰু নল'লে নোৱাৰো। গাৰু নল'লেহে মোৰ বিষাই মুৰতো।
মই আকৌ গাৰুটো লৈ ধৰা শুলোঁ নহয় প্ৰথমতে নোশুৱাকৈ নোৱাৰো গাৰুটো লৈ শোওঁ অলপ সময় পিছত দেখোন গাৰুটো কিবা ইটাটোৰ নিচিনা টান টান লাগে মই ভাবিছোঁ গা গাৰু টোৱে প্ৰবলেম নেকি, তাৰপিছত গাৰুটো অতৰাই দি শুলে একে ধুনীয়া টো বনি যায়।
অ গাৰটো চাগে তোমাৰ কোমল নহয় জানো, গাৰটো
গাৰূটোত প্ৰব্লেম নাই, প্ৰব্লেম মোৰে।
এনেহে গাৰু নোলোৱাকে খোৱাাতটো ভাল বুলিয়ে ক মই কিন্তু নোৱাৰো গাৰু নোলোৱাকৈ।
মোৰ গাৰু নোলোৱাকে। মানে হ এই মানে মাজতে লৈছো তেতিয়া আকৌ নোলোৱাকে নোৱাৰো আগতে আকৌ গাৰুটো ললে মানে অশান্তি হয়। এতিয়া আকৌ গাৰুতটো নললে নহয় মানে এনেকুৱা হয় কিন্তু এই কেইদিনমানৰ পৰা গাৰু লব নোৱাৰা হৈছো, গাৰু চতে হেল্ল'
আহ অ। ভালেই, অ দিয়া। আমাৰ বডিটোত মানে শৰীৰত কিমান বহুত বহুত কিবা কিবি থাকে ন। তাতে সৰু সৰু কিছুমান। ফিচিয়েঞ্চি সেইবিলাক চাগে ডাক্তৰ বিলাকে নাভাবে কিছুমান ডাক্তৰ ডাঙৰ হে চিন্তা কৰে। কেতিয়াবা সৰু সৰু কাৰণতে আমাৰ গাছ বেয়া লাগি থাকে।
তাকেই নো, আৰু কি কিমানো কি মেডিচিন খোপাকে খাই থাকিবা টেবুল খ দেখুন মেডিচিনে ভৰি আছে।
অ সেইটো হয় কিন্তু এই মানে আচলতে কি হয় হল বডি টেষ্ট কৰালে তোমাৰ গোটেইবিলাকতো বেমাৰ নোলাই নহয়। কিছুমানতটো হেৰিয়ে ওলাই ন চব নৰ্মেল তাৰ ভিতৰত দুই এটাহে ওলায় সেই তেনে তেনেকে কৰি। মানে তেতিয়া হেৰিয় হয় মনতটো মানে ভাল লাগে মানে এটা হেৰি পোৱা যায় আৰু
উম, মাজতে তেনেকুৱা হৈছিলে মোৰ মানে মূৰতটো ঘূৰাই থাকে। অনবৰত মই‌ এনেকোবা লাগে, মই পৰিয়ে থাকিম। স মোৰতো ঘূৰাই মোৰৰতো ঘূৰাই মই ভাবিছোঁ মই ভিটামিন দি নায়েই চাগে। তাৰপছ টেষ্ট কৰিলো ভিটামিন ডি আছে। তাৰপিছত মই সেই মোৰ ডক্তৰ এগৰাক আছে। কিলিন ডক্টৰ চিনাকি তেওঁক ক'লো তেওঁ ক'লে তুমি পানী খোৱা নাই নেকি। মই কলো পানী তেনেকৈ খোৱা নাই দিনটোত আধা লিটাৰ এক লিটাৰ এনেকৈ হৈ যায় কৈছে নাই নহ'ব তুমি তিনি লিটাৰ তিনি লিটাৰকে ডেইলি খাবই লাগিব চৌব্ববিছ ঘণ্টাত সেই তাৰ পিছদিনাখনৰ পৰা পানী খালোঁ। তাৰপিছত মোৰ চোৰ ঘুৰণি দুদিনৰ পিছত নাইকিয়াই হল। মানে আমাৰ বোলে পানী দেহত। পানী কমিলে বোলে সেইবিলাক বেমাৰ বহুত বেমাৰ হয় বোলে।
উম উম হয় হয় সেইটো হয় অ মোৰ মোৰৰ বিষো হয় বোলে পানী কমিলে।
হয় হয় মই এই দুদিনমান আকৌ মন কৰিছোঁ মানে দুদিন মান মোৰ পানী খোৱাটো একদম কমিছে আকৌ আৰম্ভ হৈছে মাথা বিষ।
অ সেইটো হয় কিন্তু মই কেতিয়াবা জাৰ্ণি কৰিলে পানী কম খাওঁ যে তেতিয়া পিছত ভাবিছিলো জাৰ্ণিত। কৰা কৰাৰ কাৰণে মূুৰবিষ হৈছে পিছত মই গম পাইছো জাৰ্ণিত। যে পানী নাখাও সেই অ সেইটো মই পিছত পিছত বুজি পালো কথাটো। পিছত বুজি পাইছো মানে পানী নাখালে আমি আচলতে। আচলতে জাৰ্ণি কৰাৰ কাৰণে মোৰ বিষ নহয়। পানী কমকে খাওঁ কাৰণে মূৰৰ বিষ হয় তাৰ মানে অ মানে সেই টোৱে মই পিছতে এতিয়া মানে আজিকালি কি। বহুত পানী খাও মানে। হ'লেও জাৰ্ণি কৰিলো যেতিয়া তেতিয়া মই গম পাইছো। ইমান মূৰ বিষ নহয়।
উ উ মই সেই তেনেকুৱা কৰো নহ'লে জাৰ্ণি কৰা দিনাখন গেছৰ ঔষধ এটা খাই লওঁ এনেতো নাখাওঁ বাৰু।
অ অ অ অ অ গেছৰ ঔষধ এটা খাব লাগে কাৰণ বহি থাকো। কাহো যে। চলচল কৰি থকা নহয় বহি বহ থাকিলে গেছ হৈ যায় তাৰমানানে ঘৰত থাকিলেতো আমি খোচ কি থাকো আ ন গাড়ীত বহি বহি গ'লে বহি গেছ হৈ যায় আৰু।
হ'ব দিয়া ঠিক আছে।
ৰাখো অ, অ, ঠিক আছে বাৰু দিয়া হ'ব দিয়া অ, অ হব দিয়া উ উ।